অ
অ অ কোৱা অ, আছো আছো ভালে, তোমাৰ ভালনে? অ, ঠিকে আছে দিয়া। কি কৰি আছা?
এই অ, ভাত বনাই আছিলো।
অ অ। ঠিকে আছে দিয়া। ময়ো আৰু এইবিলাক কামেই কৰি আছো।
অ।
সেইখিনি টাইমত আকৌ আমাৰ ভাত বনোৱাই আৰু মাইকী মানুহৰ। সেইখিনি টাইমটোত? উম। কি বনালা?
এইয়া এই ভাজি, ভাত কেৰেলা ভাজি আছো বৰ্তমান। চব্জি তেনেকে আৰু, আৰু আপোনাৰ হেৰি অ, দালি ভাত।
অ অ। ঠিকে আছে দিয়া। ৰাতি সাজ চিমকুল কৰিয়ে খাবৰ ইচ্ছা যায় ন হলো, কেতিয়াবা?
অ সৰল ভাৱে খালে ভাল লাগে ৰাতিৰ সাজত। ইমান মানে বেছি বস্তুৰে খাই ভাল নালাগে।
উম। এনেও ৰাতি আৰু গধুৰ খাই পেলাই শুইয়ে থাকা যায় ন?
অ তাকে হজম হোৱাত অলপমান অসুবিধা হয়।
অ।
তাকে আৰু।
মও বনাই বনালো ৰবা ভাতটো। উম।
অঁ, তাকে।
আমে ৰাতিপুৱাৰ সাজত অলমান অ, ভালকে খাব লাগে আৰু অলপ। গধৰু খালে কথা নাই ৰাতিপুৱাৰ ভাগত। তাৰপিছত অলপমান সাধাৰণ হিচাপে খালে ভাল আৰু স্বাস্থ্যৰ কাৰণে।
সেইটোৱে সেইটোৱে। আমাৰো সেনেকুৱা হয় দিয়া ৰাতিপুৱাৰ
অ অ, তাকে।
অলপমান ভালকে খোৱা যায় ৰাতিপুৱা। তাৰপিছত আৰু দুপৰীয়া সাজতো বাৰু ভালেই হয় আৰু। মা দেউতা ৰাতিপুৱা ভাত নাখায়। ত দুপৰীয়া সাজত কতো ভালকে খাওঁ বাৰু। তাৰপিছত আৰু ৰাতিলৈকে আৰু কিমান চিম্পুলে হয় প্ৰায়। কোনোবা দিনাখন বনাব লাগা থাকে। কে দিয়াচোন, বেছিকে বনোৱা যায় কোনোবা দিনা আৰু। ওলাই যোৱা মানুহ চব আহিলে অকনমান সেনেকুৱা হৈয়ে যায় আৰু।
তাকে। শৰীৰটোক অ অলপমান অ হেৰি দিব লাগে, আজৰি দিবও লাগে ৰাতি। এতিয়া মানে অলপমান কি হয়, টোপনিও ভাল হয়।
অ, হয়। জানানে কিয়? মানে বহুদিন এনেকোৱা হৈছে, কেতিয়াবা মানে ভাত নাখাওঁ আৰু ৰুটিয়ে খাই দিও, সিদিনাখনে বৰ ভাল লাগে কিন্তু। বডিটো মানে
একদম মানে, পাতল পাতল লাগি যায় আৰু। বহুত খিনি ভাল পায় কিন্তু ভাবো আৰু ৰুটিয়ে খাওঁ নেকি তাত কে নোৱাৰো আৰু কেতিাবা মানে ৰাতি ৰুটিটো খালে মানে এনেকুৱা লাগে নখালেও এ একোকে সেনেকুৱা লাগি যায় আৰু
তাকে আৰু অভ্যাস নহয়
ৰুটটো উম অ আমি আৰু অসমীয়া মানুহ
কম কৰি কম পৰিমানে ভাত খিনি খালে অলপমান ভাল লাগে আৰু তাকে
ভতুৱা মানুহ আৰু ভাতে খাওঁ আৰু এনেকুৱা হৈছে
অ অ অ তাকে আৰু আৰু নহয় আচলতে এই যে তিনিওসাঁজ ভাত খোৱাাতো আচলতে ঠিক নহয় মানুহৰ যে আজিকালি এ মানে কিছুমান বেমাৰ তাৰমানে দৈনন্দিন জীৱনৰ লগত মানে মিলি যোৱা হৈছে
অ হয় দিয়া
উম মানুহৰ দৈনন্দিন জীৱনৰ মানে হেৰি লগত খোৱা-বোৱাটো মানে হেৰি কৰি নললে
খোৱা খাদ্য অ আজ খাদ্য বিলাক চাবাচোন কি মানো আমিনো কি ভাল মানে খাদ্য খাব পাৰিছো শাক-পাচলি চব বতে সাৰ দিয়ে সেনেকুৱা নহয় নে ভাল বস্তুটো আমি একো খাব নাপাওঁ ন সেইকাৰণে মানুহবিলাকৰ অসুখবিলাক এ তুমি চব বৰে প্ৰত্যেক ঘৰে মানুহৰে শুনিবা মানে ওলাই গ'লে আৰু
অ অ তাকে আৰু মধুমেহ বেমাৰটো মানে সকলোৰে মানে প্ৰত্যয়েকজন মানুহৰে মানে মধুমেহ ৰোগটো আছে আৰু
উম উম
খাদ্যভাসৰ লগত
মৰুমেয় হৈছে হৈছে অ খোৱাবো নহয় মানে ডাঙৰবোৰ নহয় সৰু ল'ৰা-ছোৱালীৰ হয় এই মধুমেয় বেমাৰটো অ
তাকে উচ্চ ৰক্তচাপো বহুত বেছি হয়
আছে খনি লাগে উম কিবা ভয়ে লাগিছে যে কি খাম বা ল'ৰা-ছোৱালীক কি খুৱাম ঘৰৰ মানুহক কি খুৱাম নাখালেও নহব খোৱাবিলাকো হেৰিভালি কটো মানে ভাল বস্তু নোৱাৰো নাপাওয়ে দিয়াচোন মই মাজতে শুনি ছিলো আৰু হেৰি আমাৰ মানে আলহী অ মই বাইদেউৰ ঘৰত গৈছিলো আৰু ৰাতিপুৱা যাওঁতে মানে
আ
ভিনদও এজন বনালে ইমান আজিকালি সেতু বস্তুটো নাপায় চাবা চোন মানে ভাজিলে তাকে মানে সেই বন্ধাকবি অকত খাই দিব লাইছিল ওলাতে মানে ভিনদেওঁ জনে মানে কৈছে আৰু
উম
এবাৰ এনেকে খেতি-বাতি যে কৰে এনেকুৱা জাগাত বহুতে কৈছে আৰু ৰাতিৰ ভিতৰতে বন্ধাকবি মানে সে কৰে বেজি বেজি দি পেলাই স মানে ফোলাই দিয়ে
অ অ
মানে শব্দ হয় আৰু তাকে কৰি মানুহে
উম
বিলাকে সেইবিলাক মানুহেনো খেতি বাতি কৰে আৰু তেওঁকো কিন্তু নিজৰ কাৰণে আৰু ভালকে বনাই আৰু এ সিহঁতেও যিখিনি বিক্ৰী কৰি
বেলেগকে
ব ব্যৱহাৰ অ ব্যৱসায়ৰ কাৰণে যিখিনি বস্তু কৰে আৰু সেইখিনি বস্তু বেলেগকে কৰে এনেকুৱা ধৰণৰ আৰু
অ
তাৰ ওচৰতে আৰু আমি ভে খান বিলাকে খাই থয়ো লাগে কেতিয়াবা কি হব
উম
কিন্তু মানে আৰু উপায়ো নাই আৰু নাখালেও নহয় নচলিলেও নহয় এনেকুৱা হৈছে আৰু
অ অ সেইটোয়ে আমি এইবিলাকে খাই থাকিব লাগিব বজাৰত যে ত সেইবিলাকে উপলব্ধ
সু সেইবিলাকে
আমাৰ উপায় নাই যিহেতু আমাৰ খেতি কৰা মাত খেতি নাই অ তেনেকে আমি খেতি খতি কৰিব নোৱাৰো শেইকাৰনে তাৰমানে আমাৰ আমি আৰু এইবিলাকে খাব লাগিব আৰু
এইবিলাক খাব লাগিব আৰু কেনেকুৱা হৈছে আমাৰ মানে মানুহবিলাকো এলেহুৱা হোৱাই হৈছে থাকিলেও নকৰে উম আমিছ কিছুমান মানুহ আমাৰ প্ৰায় অকনৰ মাতি আছে কিছুমান মানুহেধাবাচোন তোমাৰ নিজৰ ঘৰ উ চাৰ ওপৰতে মানে হয় আৰু খেতিটো যে এইখিনি ন মানে কি অলপ হলেও ঘৰৰ বস্তু মে খাব বিচাৰে কৰিব বিচাৰে আৰু এতিটো ভাৰ
অ
নহয় আছে চবৰে পক্ষে আহ মোৰ নহয় বাৰু সেনেকুৱা কিচ কৰে আমি আৰু নাপাওঁ আৰু বাকী নোযোৱা কত ফুৰিব কন্ধত ফুৰিব নোযোৱা অ
অ বন্ধ তাৰ মানে মাজতে ভাবিলো এবাৰ যাম বুলি তাৰপিছত আৰু এতিয়া তেনেকে হবা নাই আৰু এতিয়া তাৰ মানে কি হৈছে বতৰটো ঠাণ্ডা গৰম বৰষুণ তাৰকাৰণে মানে অসুখ বিসুখ বিলাকো হৈ আছে
অ এইকেইদিন ইমান বেয়া বতৰ হৈ আছে ন আৰু বতৰটো খুবেই বেয়া হয় দে তটো ওলাব লাগিলে ভয়ে লগািছ ক য বৰত ৰৈ যাব লগীয়া আহছে উ
তাকে
এতিয়া এইফালে শুনা পাইছো দুদিনৰ নিউজত পালো
সেইফালে জোৰা বাট নেকি সেইফালেচোন একেবাৰে যাব নোৱাৰা পৰিৱেশ আৰু
অ অ বহুত বেছি বানপানী হৈছে চাৰিওফালে
উম
সেইকাৰণে তাৰমানে আৰু ৰখি যাব লগা হ'ল।
উম ক'ত ওলাবা কি কৰিবা এনেকুৱা লাগেন। সকাম মানে ভালকে কৰিব নোৱাৰ-
টোৱে এনেকুৱা বতৰত এনেকে যোৱাটো মানে ল'ৰা-ছোৱালী লৈ অলপমান সমস্যাৰ সৃষ্টি হয়। তাকে আৰু।
অ সমস্যাই সমস্যাই
আপোন-
মই ভাবিছো ন এইকেইদিন মানে এ স্কুলৰ পৰাও মানে কিবা কিবিবিলাক কৰিব দিছে নহয়। কৃহ কাৰ্য্যবিলাক ভাবিছো আৰু সেইবিলাক কৰি মেলি মানে অলপমান কামবিলাকত তলাই যাব পাৰিলে ভাল লাগে এগ্ৰাই এনেকুৱা
অ।
না নহ সেইবিলাক লগত লৈ ফুৰিব পৰাখিনিটো কৰিবই লাগিব মানে যিখিন কাম দিছে গৃহ কাৰ্য সে- কিনে কৰাব নোৱাৰি সেইখিনি আজৰি হৈ পেলাই ভাবিছো ৰবা কি হয় চাই লওঁ খত কেনকে
অ অ অ তাকে।
কৈ আছো
তাকে আৰু
এইখিনি আগতে হৈ ল উহ
অ। এনেকে বন্ধ দিলে ফুৰিব অলপ যাব পাৰিলে ভাল লাগে।
অ ভাল লাগে নহয়নেও সিহঁতে ধৰাচোন আজি পঢ়াবিলাক ঘৰ ইমান হেৰি থাকে বুজা এটা পঢ়াতো মানে বুজাই নোকোৱা হৈছে।
বুজা হৈ গৈছে তাকে
সময় বন্ধ পাল- অ বিচাৰি আৰ
উম উম। সেইটোৱে ধণে মানে যাব পাৰিলে ভাল লাগে আৰু উম উম।
উদ্যানবিলাকতো যাব নোৱাৰা অৱস্থা হৈছে এতিয়া বৰষুণৰ কাৰণে এনেকুৱা হৈছে। ক'ত যাবা এতিয়া আছো আৰু এনেই ধৰক গধূলি হ'লে অকণমান ওলাই যাওঁ কেতিয়াবা।
উম উম।
মানে বৰষুণৰ কাৰণে মই সেইকাৰণে শুলে এবাৰ হে কৰি লওঁ আৰ, হ'ল নেকি তোমাৰ?
অ ভাত হ'লে ৰ'ব আৰু।